কি কৰিছ?
আছো এনে, তই?
আছো দে।
উম, ভাত খালি? অ একেলগে সুধিছো ভাত খালি?
খালো খালো।
কি দি খালি?
কি দি মানে হেৰি, আ ৰাতিৰে ঠাণ্ডা ভাত আছে আছিলে সেয়া পানী দিয়া পানী চানী, পানী দি লৈ পেলাই তাৰ পিছত সেয়া ঠাণ্ডা না নেমু পিয়াজ লৈছো, লৈ পেলাই সেনেকে খালো, পানী
অহ আহ, ময়ো সে খাৰ তৰকাৰি বনাইছিলে, খাৰ বনাইছিলে।
অঁ।
কঁঠালৰ গুটি দি পেলাই লাউ আগ যে
হয় হয়।
সাৰটোকে খালো আৰু আলু পিটিকা বনাইছিলে।
উম ভাল ভালে লাগে সেই গাল খাই ন
আহ দছটা বজাত ভাতটো এনেকেই ভাল লাগে খাই স
কতো যোৱা নাই মই মই ৰাতিপুৱা উঠিলো সোনকালে উঠিলো উঠি লৈ পথাৰত মই গৰুকেইটা কেইটা লৈ গ'লো গৰু কেইটা লৈ গৈ পেললে উম মানে অলপ এ পথাৰ খনন ডাঙৰ যে তোৰ মানে কি কৰিব লাগে গৰুকেইটা এটা এৰাাল নিদো আৰু গৰুকেইটা মানে তোৰ মানে হেৰি কৰো মই গৰুকেইটা এ এৰালডাল খুলি পেলাই মানে এৰি দিওঁ পথাৰতে মানে খাই আকৌ সন্ধিয়া সময় আকৌ আনিব লাগে আৰু চপাই কৰি
মানুহৰ ঘৰ বাৰিয়ীয়ে চাৰিয়ে সোমালে চাবি পাৰণত লৈ যাবগৈ
ঘৰ তেনেকে মানে উৎকত নাই ন আমাৰ ডাঙৰ পথাৰ যে মানুহৰ পিছ পেলাক ঘৰ চৰ নাই আৰু নাযায় বাৰু মানুহৰ ঘৰত গৰুকেইটাৰ মানে স্বভাৱ বোৰ ভাল আছে তাৰ পিছত সেয়া কৰিলো কৰি লৈ পেলাই তাৰ পিছত এতিয়া আকৌ আহিলো আহি পেলাই কৰি মানে ঘৰত মানে পুলি কেইটামান আছিলে গছ পুলি অনা হৈ আছিলে সেই গছ পুলি কেইটামান ৰুলো বাৰীত ৰুই পেলাই অকণমান জংগল লগত চাফা কৰি এতিয়া ভাত চাত খাই পেলাই অকণমান বহিছো আকৌ মানে যাম আৰু এতিয়া কাম কৰিমগৈ আৰু
এ অ বাৰ হত যে আহিছিল যে গ'ল
গ'ল আহিছিলে মানে পৰহি দিনা অখনে আহিছিলে যোৱা পৰহি এতিয়া মানে কালি থাকিলে কালি মানে মোক কাম এটা আছে আছিলে যে বিদ্যালয়খনত মানে নামভৰ্তি কি আছিলে এ নামভৰ্তি কৰি পেলাই এতিয়া আহি আহিলো আহি পেলাই কালি এতিয়া কালি সিহঁত তাতে ভাত চাত খাই পেলাই এ গ'লগে আৰু
উম এ মোৰো আজি কাম এটা আছিলে যাব লগা আছিলে এতিয়া জানো কি হয় এতিয়া
কৰ্টত কাম কৰ্তত কাম অলপ আছিলে এতিয়া আজি যোৱা কথা আছিলে এতিয়া আজি নাযাও আৰু দুদিনমান দেৰিকে যাব লাগিব এই বৰষুণ মানে আমাৰপিনে একদম বহুত বৰষুণ হয় ওলাবই নোৱাৰি বাহিৰলৈ বহুত বৰষুণ অ ন
অ আমাৰ ইয়াতো
কেইদিন মান দেৰিকে যাম। আ
অ হয় হয় আমাৰ ইয়াত বৰষুণটো আছে হয় হয় আমাৰ ইয়াতো বৰষুন দিছিলে এতিয়া অকণমান ৰ'দতটো উলোৱা নিচিনা কৰিছে আকৌ দিব চাগে নাজানো আৰু বানপানীয়ে আহে নেকি
আহ এ বৰষুণ এৰা ধৰা হৈ গৈছে গৈ বেমাৰত পৰি গৈছো গ এনেকে গৰম ঠাণ্ডা মিছ হৈ গৈছে গৰনা সেইকাৰণে মানে বেমাৰ পৰি গৈছগৈ আৰু
অ অ এয়া হেৰি নহয় তই যে কেক যে বনাও যে এয়া মানে মোক মানে কেক এটা লাগিছিলে মোৰ মানে লগৰ এটা মানে কেক এটা মানে বনাম বুলি কৈ কৈছিলে মই মোক কৈছে মোক মানে মানুহ বিচাৰিবলৈ দিছিলে মই কলো কি মোৰ আছে চিনাকি আছে মোৰ চিনাকি আছে মই এনেকে কম বুলি তই কেমান লনো এনেই এক কেজিতটো আৰু আধা কেজিত
মই এক কেজিত তো পাঁচশ লও তোৰ আধা আহ অ এক কেজিতো এহেজাৰ লো আধা কেজিতো পাঁচশ লো
ঠিকে আছে দাম তেনেহলে ন কেনেকে বনাওনো কেক কেকটো কেনেকে বনা অকমান কবি নেকি উ
কেকটো মানে প্ৰথমতে ময়দা যিমান খিনি ল'ম ৰিফাইনো সিমানখিনি ব্যত এটা কাপ এটা দি আমটাচ কৰি কৰি ল'ব লাগিব আৰু ময়দা যিমান খিনি ল'ম সিমান খিনি জোখৰ তই সেয়া ৰিফাইন ল'ব লাগিব আকৌ কণীও সিমান খিনি জো ল'ব লাগিব তাৰপিছত চেনী খিনিও সিমান খিনি জোখ লৈ চেনি খিনি মিক্সিত মাৰি ল'ব লাগিব। তাৰ পাছত সেইখিনি। গোটেইখিনি ভালকৈ ফেটি ল'ব লাগিব তাত অকণ বেকিং পাউদাৰ আৰু বেকিং চ'দাৰ অকণ অকণ দি।
হয় হয়।
কে তি থাকিব লাগিব। ফিতে ফিতে যে। এতিয়া একদম নৰম হৈ যাব আৰু। তেতিয়া এনেকা। বইল এটা লৈ তাতে অলপ ৰিফাইন তেল সানি পেলাই সেইখিনি তাত ঢালি দি পেলাই অকণমান ফ
পকিয়াই দি পেলাই
কে মানে
হয় হয় অ শুনি আছো
অ গেছত এ বহাই দিলেই হ'ল গেছত এনেকে পাত্ৰ এটা লৈ পেলাই তাতে তিনটা শিলগুটি দিবও পাৰো নহ'লে যে ইয়াৰ ডেক্সি সান্তি যে উঠাই থোৱা ষ্টেণ্ড যে। অঁ। সেয়াই সেয়া এডাল মাজতে দি পাই সেইটো উঠাই পেলাই গেছ টো একদম মদ দি পেলাই চলাই থৈ দিলেই হ'ল পঞ্চল্লিশ মিনিটৰ পিছত বোলো বাৰী এডাল লৈ পেলাই এনে খুচি চাব লাগে। যদি লাগি যদি নাহে তেন্ত ভাবিবি যে কেক টো হৈ গ'ল আৰু তাৰ পিছত আৰু ক্ৰীমত আনিব লাগে। কিম ভালকে এনেকুৱা মেচিন এডাল। পোৱা যায়। মেচিন টো দি এনেকে ভাল। ফিটি লব লাগে যেতিয়া টান টান হ'ব আৰু তেতিয়া কে তিনটা তিনটা বোলো তিনটা ভাজ কৰি কাটিব লাগে এনেকে ওৱান ষ্টপ টো ইচ তে ভেনেকাকৈ কাটিব লাগে
হয়
লাই দি পেলাই আৰু তাৰ পিছত সেইখিনি কাটি পেলাই ক্ৰীম খিনি মাজত সোমাই দি পেল যি ডেকৰেচন দিয় দি দিলে হৈ যায় আৰু
অ অ মানে তোৰ অলপ কষ্ট আছে তেও
কি কছ
কষ্ট অলপ আছে বোলো
অ কষ্ট আছে এনে পইচা কেইটা নলওঁ নহয় বহুত কষ্ট এতিয়া কথাটো কওঁতেহে চৰ্টকাট হৈছে বনাওঁ ততে একদম মানে বহুত একদম লম্বা দীঘলীয়া হৈ যায় আৰু
কৈছিলে কেকটো মানে তোৰ মেনে ঠাক হ'ব বুলি কৈছে দেই এয়া তোৰ দুঠ দুঠো ক কে ক প সেইটো বনাব পাৰিবিনে অ অ সেইটো কিমান হব
হে পোন্ধৰশ মান পৰিব কাৰণ প্ৰথমটো এক কেজি হয়
হয়
আৰু ছেকেণ্ড তটো আধা কেজি এটা পৰি যায় ন অ
অ অ হ'ব দে মই
ত' সেইটোত মানে তোৰ মানে এয়া পোন্ধৰশ টকা পৰি যাব আৰু যদি কি যদি দিয়া তেৰশ চৈধ্যয়শ মানত লব পাৰি আৰু অ তোৰ চিনাকীৰ কাৰণে কমতে কৰি দিম আৰু
অ মই তেতিয়া ক'ব লাগিব
অ তই কবি বোলো তেনেকে আৰু অ এনেকে ফুলৰ যে এনেকে দানি চানি সেইবিলাকো বনাওঁ সেয়া লাগিলেও অৰ্ডাৰ দিব পাৰিব মোৰ ওচৰতে
ফুলৰ হেৰি ন
অ অ থোপাবিলাক যে বনাই যে ফুলৰ থোপা যে সেয়া থো পাও এনেকৈ মই অৰ্ডাৰ লওঁ যদি সি যদি কোনোবাই যদি লয় সি বুলি নহয় আৰু কোনোবাই যদি অৰ্ডাৰ দিব বিচাৰে কবি
অ, মই তোক ক'ম বাৰু। কি, কি দি বনাৱ সেয়া?
সেয়া মই এই বোলো এইখিনি কিনি আনিব লাগে বস্তুখিনি। আনি কেনে মই ঘৰতে বনাওঁ আৰু। এতিয়া মই তোক কৈ দিলে তই এতিয়া বুজি নাপাবি নহয় এইটো ওচৰত মানে কৰিলেহে দেখা পালেহে গ'ম অ, সেয়াও এনেকে অৰডাৰ লওঁ। লাগিলে সেয়া জনাবি আৰু।
অ অ। এই গাল বস্তু কপা আন তই বনোৱা বস্তু?
মই এনেকৈ সৰু সুৰা চবেই কাম জানো।
বনোৱা বস্তু
এয়া মই দোকানৰ পৰা কিনি আনিও। অ, অ। হলচেল ৰেটত কিনি আনিব লাগে আৰু।
ত অ
উ নহলে মানে এনে বেছি পৰি যায় ন, দামে দৰে নিমিলা হৈ যায় গৈ। খুচৰাকে কিনিলে সেইকাৰণে সেনেকে কিনি আনো আৰু তাৰপিছত সেনেকৈ মিলাই কৰি লৈ পেলাই বনাওঁ। কষ্টও আছে। এপাত এপাত ফুল বনাওঁতে টাইম লাগে। এপাত এপাত ফুল বনাওতেই পাঁচ-দছ মিনিট লাগি যায়।
উম।
উম।
মই তোৰ, অহ
অ ক, কি কৈছ?
মই সেয়া তোক কালি বা পৰহি পিছ পৰহি মানে মই তোক জনাম হে।
অ জনাবি আৰু যদি কোনোবা বিচাৰে মই তোক থৈ দিম তই এনেকৈ অলপ মানুহক দেখাবিচোন। কোনোবাই ল'লে ল'ব বিচাৰিব, মানে পাৰিব আৰু।
অ। অ।
মানে মোৰ মানে চলা বহুত দিগদাৰ হৈ আছে, মানে পইচাৰ কাৰণে।
উম।
উ এইবিলাক ইটো সিটো কৰিয়ে যেনে তেনে চলি থাকো আৰু।
অ, নাই নাই। ঠিকেই আছে।
তাই মোৰ
অ।
অ।
চলিব লাগিবই আৰু যেনেকে নহওক।
তাকেই। ঘৰখন মানে ময়ে চলাই থাকো ন। সেইকাৰণে আৰু।
কাম এটাও পাইছিলি নহয়। কাম এটাও পাইছিলি হয়?
কাম এটা পাইছিলো, কিন্তু কামটো দেখোন এতিয়ালৈকে মাতা চাতা। নাই কি বা হৈ নাজানো আওঁ।
অহ
এতিয়ালৈকে মানে জনোৱাই নাই মানে কেতিয়া যাব লাগে কি কথা কোৱা নাই ডকুমেন্টচ বিলাক দি থৈ আহিলো। তাৰ পিছত জোনৱা তনুৱা নাই কামটো পালেও অকণমান ৰেহাই হ'ল হয়। এতিয়া কামতটো একো খবৰে নাই। কিয়া হৈ গ'ল কি বা হ'ল।
হয়।
কৈছে বোলে অ জনাম বুলি কৈছিলে তাৰপিছত আৰু খবৰেই নাই। এতিয়ালৈকে জনোৱাই নাই। অহ
এতিয়া ভাত কি দি বনালি হা?
এয়াম ভাত মানে খাৰ তৰকাৰী বনালোচ। আলু পিটিকা বনালো সেয়া খালো কৰি আৰু সেয়া তাকে খাম আৰু বেঙেনা জানো গছত আছে নেকি চাব লাগিব সেয়া পুৰিম আৰু।
অহ!
সেয়া দিয়ে খাম আৰু এ গৰমত আৰু কিনো খাই থাকিম আৰু হৈ যাব আৰু।
উম। মইয়ো তাকে মই ভাবিছো এতিয়া দুপৰীয়ালৈ আমাৰ মানে গছতে বেঙেনা লাগি আছে ছে যে তাৰ পৰা ভাবিছো তোৰ বেঙেনা এটা আনি তাৰ পিছত তোৰ হেৰি কৰিম
অহ-অহ সেয়া বেঙেনা খায়ো ভাল লাগে আৰু এনেকুৱা দিনত কঠালৰ গুটি গুটি কঁঠালৰ গুটি পুৰি পেলাই হেয়া পিটিকা কৰি খালেও বহুত ভাল লাগে খাই। অহ' মইতো সেনেকেইে খাওঁ মোৰ কঠালৰ গু এইয়া হ'লেতো আৰু একোৱে নালাগে মই সেয়া দিয়ে খাব পাৰোঁ একদম তেল অলপ দি দিব লাগে। অহ, এ ঘৰৰ তেল ঘৰত তেল পিঁয়াজ, জলকীয়া দি পেলাই কৰিলে খাই, বহুত ভাল লাগে। মই সেনেকে কে খাই দিওঁ আৰু, ভাতকেইটা আৰু। অ'হ
সেয়াই কৰিম আৰু এতিয়া, হা?
পথাৰতে এতিয়া?
মই
অ'হ।
অ' এই গৰুকেইটাকে চৰাই আছোঁ। অ গৰুকেইটা মানে, মন কৰি থাকিব লাগে ন। কাৰণ মানুহ বিলাক ভাল নহয় ন, আজিকালি। আহ অ দে, দে কৰিবি অ'।